অ মোৰো বিশেষ কে তোমাৰ যোৱা নহলে, মাৰ লগত খালি তোমাৰ হেৰিত গৈছিলো এইয়া কামাখ্যা মন্দিৰলৈকে গৈছিলো, তাৰপিছত তোমাৰ নৱগ্ৰহ গৈছিলো। এই মাৰ লগতে যোৱা হ'ল আৰু বন্ধু বোৰৰ লগত তোমাৰ যোৱা নহলে মানে কাৰো সময় নাথাকেই ন এতিয়া সেইকাৰণে।
অ। ঠিকে কৈছা মইও বাৰু এইবাৰ এনেকুৱা ঘ মানে ক' ক'তো যোৱা নহ'ল। এনেই আ আশে পাশে অলপমান ঘূৰিছো। মই অ জুবিন ক্ষেত্ৰ গৈছিলো, এ দুদিনমান হ'ল। আৰু হেৰিত গৈছিলো এইটো কি কয় এইয়া অ শ্বহীদ স্মাৰক যে
অ সেইটো তোমাৰ বৰা গাঁৱত আছে ন শ্বহীদ স্মাৰকটো
অ অ বৰৰাগাঁৱত আছে মই মানে জুবিন ক্ষেত্ৰ হয় কেনে মানে গাড়ী মানে ভাড়া কৰি লৈ গৈছিলো ত তাৰ পৰা ইফাল দিয়ে আকৌ বৰা গাঁও মই শহদ স্মাৰকত গৈছিলো
উ এনে তোমাৰ শ্বহীদ স্মাৰকটো অ কি কয় জালুকবাৰী পাৰ হৈ যায় নেকি নে বেলেগ পিনেদি হৈ যাব পাৰ
অ মানে বৰা গাওঁ মানে সেইটো অলপ জালুকবাৰী বেলেগ চাইডত পৰে কিন্তু সেইফালেদি হৈ কিনে জালুকবাৰী হৈ আহিব পাৰিবা তুমি জালুকবাৰীয়ে যাব পাৰিবা তুমি
অহ অ মইো যাম বুলি ভাবিছো তাতে যোৱা নাই বাৰু আৰু জুবিন ক্ষেত্ৰলৈ তটো যোৱাই নাই মানে যোৱা বছৰৰ প্ৰায় মানুহবোৰে গৈ আছে ন মই মোৰ এবাৰো যোৱা হোৱা নাই এতিয়া যাবলৈ দেউতাহঁতৰ লগত যাও পাৰিলো হয় কিন্তু যোৱা নহলে পাছত চাওঁ যদি মানে তেনেকুৱা অপৰচুনিতি পাওঁ বা সময় যদি যদি পাওঁ তেতিয়াহলেতো যাম বাৰু চবে গৈছে যিহেতু মইও যাম বুলি ভাবি আছো কিন্তু তোমাৰ এতিয়া কাম থাকে ন বহুত সেইকাৰণে যোৱা নহয় আচলতে কৰ'বাত যাম বুলি ভাবি বিলেও কাম আহি যায় কিবা কিবি সেইকাৰণে
আজিকালি মানে চবৰে লাইফ মানে হেৰিতো বিজি হৈ গৈছে যে সবেই মানে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকি ইমান ঘূৰা ফুৰা টাইমে নহয়
অ সেইটোও হয় বাৰু ফুৰা ফুৰা টাইম নহয় তাৰপিছত আগতে আকৌ ফুৰিব বহুত মন আছিলে তেতিয়া আকৌ পইচা পাতি নাছিল না এতিয়া বন্ধু বান্ধৱীবোৰ আছিল চব গোটেই সোপা আছিলে যেতিয়া মেইন কথা হ'ল যে তোমাৰ পইচাই নাছিল আৰু এতিয়া পইচা থাকিলেও তোমাৰ সময় নাথাকে বা বন্ধু বান্ধৱী বোৰে নাথাকে তেতিয়া অকলেতো যাব ভাল নালাগে
ঠিকে কৈছা অকলেতো ভাল নালাগে মইও মানে ঘৰৰ মানে ফেমিলিৰ লগত গৈছিলো চবে চবৰ লগত গৈছিলো মই জুবিন ক্ষেত্ৰত তিনিবাৰ মান গলো জুবিন ক্ষেত্ৰত
উম মইতো যোৱাই নাই এবাৰো যোৱা নাই যাব লাগিব বাৰু ইমান ডাঙৰ গায়ক এ চ তেওঁৰ ক্ষেত্ৰতে যদি নাযাওঁ কি ডাঙৰ কথা সৈ যা
হয় ঠিকেই কৈছা মই মানে এবাৰ গৈছো নিজে অকলে মানে লগৰ বিলাকৰ লগত আৰু আৰু এবাৰ ফেমিলিৰ লগত গৈছিলো আৰু এবাৰ গাঁৱৰ পৰা মানে মোৰ আলহী আহিছিলে ত তেখেতসকলক দেখাবৰ কাৰণে মই লগত গৈছিলো
অ অ এনে এনেকে যাব পাৰি বাৰু ভালে ময়ও যাম তাৰপিছত তোমাৰ এইকেইদিন মানে সেয়া লগৰ এজনী পিজিত থাকেতো তাই মানে হেৰি যোৰহাটত গুচি যাব তাৰ কাৰণে মোক মাতি আছে ছিলে মানে তাই মানে ইয়াতে পঢ়ে গুৱাহাটী মানে তোমাৰ ডিগ্ৰীতটো পাৰ হ'ল ন তাই এতিয়া তাই অ অপেনৰ পৰা পঢ়ে মানে কলেজ নগলেও হয় কলেজ নগৈ পিনে এনেকেই পঢ়ে আৰু অ
অপেনৰ পৰা মানে অ তোমাৰ পইচা দি পঢ়িব লাগে নে
এ তাতে বহুত পইচা লয় তোমাৰ দচ হাজাৰকে লয় মোক কৈছিলে তাই এডমিশ্যন ল' মইকচো নাই নকৰোঁ আৰু এনেকৈ অপেনৰ পৰা মোৰ পঢ়া নহ'ব মানে কলেজ চলেজ নাযাম একো প্ৰেচাৰ চেচাৰ নাথাকিবতো
সেইটো হয় আকৌ ঠিকে কৈছা কলেজ গ'লে এটা প্ৰেচাৰ থাকে তোমাৰ পঢ়াৰো এটা চাপ থাকে উম হেল্ল' হেল্ল' হেল্ল' হেল্ল'